হেল্ল'!
কোৱা।
হেল্ল'!
হেল্ল'!
অ' কি কৰি
প্ৰেক্টিকেল কৰি।
কি'হৰ?
জিঅ'গ্ৰাফী।
জিঅ'গ্ৰাফীটো কি'হৰ?
জিঅ'গ্ৰাফীৰ আমাৰ প্ৰেক্টিকেল থাকে ন, সেইবোৰ।
আচ্ছা।
মেপ বনায়।
কি মেপ?
ইণ্ডিয়া।
কৰ পৰা?
ক'ৰ পৰা মানে?
মেপ আগতে ওলাই থৈ দিয়া আছিল কলেজত, এতিয়া মই খালীকে উঠাই আছোঁ।
কিহে দি?
পেঞ্চিলে দি।
এক চেকেণ্ড!
তুমি কি কৰি আছা? হেল্ল'! হেল্ল'!
হেল্ল'
অ',।
তুমি কি কৰি আছা?
এনে মোবাইলৰ অলপমান গুগল চাই।
আচ্ছা'।
প্ৰেক্টিকেলৰ লেখাখিনি ক'পৰা হৈ যাব এতিয়া।
চাট জি পি টিৰ পৰা।
ইনটানেত
উম', নেট।
মাষ্টৰে এনাই নেকি?
হম', !
ইণ্টাৰনেটৰ পৰা কি এইবিলাক গ'ল নে নাই?
নাই যোৱা ওলোৱা নাই এতিয়ালৈ। ওলাম হে।
এনে চাট জি পি কিন্তু এইটো ভাল বস্তু নহয়।
নহ'লেও ইটছ হেল্পফুল নহ'লেও সহায় কৰে ন' বহুত।
কি হয় আছে তোৰত বস্তুও লিক হৈ যায় না চব। ডাটা কিমান লিক হৈ যায়।
লিক হলেওঁ মই এতিয়া পঢ়াৰ বস্তুহে ওলাই আছো, তাতো কিবা চটিংছ থাকে চাগে যাৰ কাৰণে বস্তুবোৰ লীক হৈ যায়।
পঢ়া বস্তু থাকিল হয়টো হেল্পফুল হ'লেও, সুবিধাজনক হ'লেও, কিন্তু এইটো বস্তুটোতো ভাল নহয় না বস্তু যে সেই কৰে না। বস্তু লিক কৈ দে না।
কোনবাই চাগে মিচ ইউজ কৰে চাগে, বেয়াকে ইউজ কৰিলেটো হ'বই ন'।
এনে সুবিধা কচোন ইণ্টাৰনেটৰনো কিনকে সুবিধা আছে?
বহুত সুবিধা আছে।
না কোৱাছোন দিয়া?
চোৱা কি ক' তোমাক, কিবা জানিব ইচ্ছা কৰিলে আজিকালি চব নেটতে পাই যায় তুমি যি ইচ্ছা কৰা। আৰু কি আৰু তোমাৰ সেইটোৱে ন' তোমাক যি ইচ্ছা তুমি তাকে কৰিব পাৰা, তুমি নেতেৰে বস্তু বস্ত আনিব পাৰা বস্ত ল'ব পাৰা, বচ বস্তু দিব পাৰা, কিমান বস্তু আছে এনেকে ক'লেতো শেষে নহ'ব আজি।
সেই বস্তুতটো খিনি যে চিকোৰ হৈ আছে কি প্ৰুফ আছে তাৰে?
কিবাটো আছে, এই অবভিয়াচলি এপ এটা খোলোতে মানুহে কিবা নহয় কিবা চিকিউৰিচিবিলাক দিয়ে এপ। প্ৰাইভেচি পলিচি চবৰে থাকে, কি এইটো কৰিব, সেইটো নকৰিব। যিবোৰ এপ দৰকাৰ নাই, সেইবোৰত কেমেৰা, ফটোজ অফ কৰি থৈ দিবা, তুমি চবেটো পাৰ্মিশ্যন খোজে ন' এইটো তোমাৰ ল'বনে নাই? এইটো বস্তুটো তোমাৰ ৰাখিবনেে নাই, কিছুমানে তাঁত কামবোৰ ৰাখি থৈ দিয়ে, তেনেকে কিছুমানে নাৰাখে।
ইন্টাৰনেট কথা, পিছত চোন বহুত বহুত নাই ইণ্টাৰনেটত বহুত হে মানে পাৰ্চনেল বস্তু অহা, ব্যক্তিগত বস্তু অহাটো, তোমাৰ হে যায় না।
সেইটো পাৰ্চনেলি, যদি পাৰ্চনেলি, যদি তুমি যদি কিবা যদি কৰিছা টো এপটোৰ লগত খেলি মেলি অভিয়াচলি কিবা হ'ব ন?
লৈ যায় না, কিছুমানে পাৰ্চনেলি নকলেওঁটো সেই বস্তুটো ফেলি যায়।
মই নাভাবোঁ, তেনেকুৱা কিবা হ'ব বুলি। কাৰণ কোনোবা কিবা এটা চোৱাত তোমাৰ যদি মই কিবা এটা পাৰ্চনেল বস্তু, কিবা এটা লিক কৰিব খোজোঁ, ডাইৰেক্ট এনেও নোৱাৰে কোনেও অভিয়াচ কিবা কিবা নহয়, কিবা এটা তোমাৰ তাত অ' টি পি আহিব কিবা আহিব কিবাটো তুমি, তুমি এইটো কিবা এটা ক্লিক কৰিব লাগিব যাৰ কাৰণে তোমাৰ সেইটো হ'ব। কিছুমানে এইটো পঢ়ি কিনে চাই, যিবিলাক জানে যিবোৰ মানুহে ভাল আৰু এতিয়া আমি কিছুমানে এইটো ডাইৰেক্ট তেনেকে স্কিপ মাৰি দিওঁ, বা তেনেকে চাই থৈ দিওঁ। তো, সেইবোৰৰ কাৰণে হয় ন' বস্তুবোৰ, মানুহৰ বেংকৰ পৰা বস্তুবোৰ, পইচাবোৰ, না-নোহোৱা কেনেকৈ হয়? তুমি আৰু তোমাক কিবা এটা পঠাব, তুমি এই অটিপিটো চাব লাগিব বা অপিট-অটিপিটো ছেন্দ কৰিব লাগিব, এনেকৈ হয় ন?
কিন্তু ইণ্টাৰনেটৰ কাৰণেটো এইমাখা আজি বহুত বস্তু হৈছে আজিকালি। তাৰ কাৰণে সেই যি কয়। দাটা লিংক হয় এইটো বস্তুৰ, সেইটো মোবাইলৰ পৰা এইটো মোবাইলত যোৱা মুঠতে পাৰ্চনেল বস্তু মখাযি নকোৱা শ্বেয়াৰ কৰি ল'ব পাৰি। এটা ইণ্টাৰনেটৰ কাৰণেত হৈছি না?
মই এইবোৰ নাজানো ভালকে, মই যিখিনি জানো মই সিখিনি কৈছোঁ। কাৰণ হ'ব পাৰে, তেনেকুৱা কিবা থাকিব পাৰে, কোনোবাই কিবা জানিব পাৰে, এইবিলাক চফট ইঞ্জিনিয়াৰবোৰে কিবা জানিবও পাৰে।
হয়টো কোনটো ক্ষেত্ৰত ইটো লাভ হ'ল আমাৰ, এক ছেকেণ্ড, এক ছেকেণ্ড এটা ক'ল আহিছে এক ছেকেণ্ড।
হা, ক'।
হেল্ল'
অ' কি তুমি কি লাখ, এটাই কি ক'লাৰ আৰু এটাৰ আৰু এটা লাখ কি ক'লা?
কেতিয়া?
তেতিয়া যি ক'লা, কিবা এটা লাভ
লাফ?
অ'।
লাভ নহয়, মই কৈছোঁ যে এইটোত সেইটোত, সেইটোত, আমাৰেই ভুল ন? লাভ কি আৰু লাভ বস্তু অনা নিয়া সেইবোৰেইটো লাভ। তুমি অনলাইন শ্বপিং কৰিব পাৰ নে নোৱাৰা আজিকালি?
কিন্তু, আজিকালি সেই বিষয় এ, ইণ্টাৰনেটৰ সৰু সৰু ল'ৰা-ছোৱালী তপ, পঢ়া-শুনা নহয়ছিল না?
সেইটো সেইটো, আ-একচুৱেলি ক'ব গ'লে ফেমিলিৰ এইটো প্ৰব্লেম ন? আৰু যিহেতু চাব লগা হ'লে বেছি কয়, আজিকালি আমাৰ চব নেটতে চলে। বহুত বহুত কাম আমাৰ নেটতে চলেতো তেনেকে ইহঁতেও শিকিব লাগিব, সিহঁতেওতো নতুন নতুন নতুন প্ৰজন্ম ন ইহঁত? তো, জানিবই লাগিব কি এইটো বস্তু এতিয়া যায়। এতিয়া সেইটো সিহঁতৰ ভুল যে সিহতে ত অকল ইউটিউবটো চলাই কিনে দি দিয়ে মাক দেউতাকে। বেলেগ একো নকৰে কিছুমান ঘৰত তুমি এতিয়াও চাব যোৱা নেট থাকে। ষ্টিল সিহঁতে কিবা গান শুনিব কিবা ছবি আঁকিব। লেপটপত কম্পিউটাৰত যি পায় তাতে।
কিন্তু এইটোৰ কাৰণেটো সেইটোৱেটো সেইটোৱে। লাভতকে বেছি যে লোকচানৰ কাৰণে কিছুমান কিমান কিমান দেশত ডাঙৰ ডাঙৰ ডাটা মাহা লিক হৈ যায়। উ।
সেইটো এই সেইটো মানুহবোৰ ৰেচপনচিবল নহয় যে।
সেইটোয়েতো বস্তুতো আনাৰ কাৰণেটো লাভতো হোৱা নাই না একো।
লাভ হৈছে বহুত লাভ হৈছে কিন্তু সেইটো হিচাপত চাব গাৰে মে বি ফিফট। ফিফটি পাৰ্চেণ্ট লাভ হৈছে ফিফটি পাৰ্চেণ্ট লচ হৈছে চব বস্তু তেনেকুৱাই থাকে। নাজানে কাৰণে বহুতে কি বহুতে ভুল। কৰি দিয়ে নিজৰ পাৰ্চনেল ডিটেইলছবোৰ মানুহক শ্বেয়াৰ কৰি দিয়ে। তো তেনেকৈয়ে হৈ যায় প্ৰব্লেমবোৰ।
কিমান কিমান দেশত ডাটা যে হেক কৰি দেই কাৰণ ইমান ইণ্টাৰনেট চিটাৰ কাৰণে নাই। আজিকালি যি ইণ্টাৰনেট বেংকিং মাখা আহিছে সেই বেংকৰ ডিটেইল চিইটেল চব লিক হৈ যায়।
সেইবোৰ আ নিজে নিজে সেইটো সাৱধান। থাকিব লাগে ন।
ইণ্টাৰনেটত যে আজিকালি ফটো বনাই কিবা ট্ৰেনড তাৰ কাৰণ মানুহৰ পাৰ্চনেল ফটো মাখা যে লিক হৈ যায়। সেইটোতো সেইটো চেফটিটো চেট জিবিটি জেমিনাই নাই নলয় নাই কি আমি ফটো লিক লম। পৰশি বা নগলো বুজিলোঁ।
সেইটো হয় কিন্তু মানুহে ট্ৰেণ্ডৰ ক্ষেত্ৰত আহি কেনে চবে কৰি লৈছে।
সতে সটোতো একো লাভত আহা নাই না।
লাভত অহা নাই আহি চে কিছুমানে মে বি সেইটো সেইটো না না। পাইছে হেৰী পাইছে কিন্ত হ'লেও যদি যদি যদি বাইচানচ। যদি হৈ যায় কিবা বেয়াতো সেইটো হিচাপত তাহাতৰ লছো হব যদি নহয় তেনেকুৱা একো। তো লাভতে থাকিল ন।
পিংকি হৈ যায় য'ত।
তুমিতো গম নোপোৱা ন কি তোমাৰ ফটোটো হৈ গ'ল নেকি ক'ৰবাত গুচি গ'ল নেকি? বাহিৰলৈ লৈ গ'ল নেকি কোনবাই বেলেগে দেখি পালে নেকি?
সেইটোৰ ৰেচপনচিবিলিটি কোনি ল'ব যে মোৰ ফটোটো বেলেগে ইউজ। কৰছি মোৰ টকা মাৰি এনকে ফাচা যাই আছে হাতে সেইটো সেইটোৰ। সেইটোৰ ৰেচপনচিবিলিটি যদি কোনো নলয় বস্তুটো এইমাহা ইণ্টাৰনেটৰ। ইন্টাৰনেট আহা এইমাহ কি লাভ হ'ল যদি টাউনৰ ৰেচপনচিবিলিটি।
তুমি নবনালে হ'ল ন তুমি নবনালে হ'ল তাহাঁতে ৰেচপনচিবিলিটি হ'ব। চেট জীৱিটো বনাইছিল কিয় প্ৰথমতে কি তুমি পঢ়া বস্তুবোৰ যাতে কুইক। লি পোৱা বস্তুবোৰ ব্ৰিফলি পোৱা ভালকে পোৱা ধুনীয়াকে। তাৰ কাৰণে চেট জিবিটি বনাইছিল। এতিয়া মানুহবোৰে সেইটোৰ লগত বহুত বহুত চেৰখানি কৰি আছে সেইটো। এপটোৰ ভুল নহয় আমাৰ ভুল সেইটো। তুমি টাক সুধিব পাৰা কি এইটো বস্তুৰ এইটো ফ্ৰুটটোৰ এইটো ডিটেইলছ কি হয় ফ্ৰুটটোৰ। অহ এইটো ফলটোৰ নাম কি হয় এইটো বস্তুটো হয় কি তাক সুধিব পাৰা সেইবোৰ। সি সেইবোৰ কোৱা ক'ব কিন্তু তোমাৰ এইবোৰ ফটোজ বনোৱা কিবা বনোৱা এইটো তাৰ। জব নহয় নহয় এতো তাৰ ডিউটি নহয় এইবোৰ নাছিল ন আগতেও
কিন্তু সেইটো বস্তুটো চফ্টৱেৰত আপডেট কিয়া বিছৰি আছে ছেটজিপিটি হওক বা যোনটো ইণ্টাৰনেট প্লেটফৰ্মে নহক সেইটো বস্তুটো তাতে দিছি কিয়া সেইটো বস্তুটো দি তাতে দে মানুহৰ খানেত বনাব নাযায় না
এইটোতো মই নাজানো নহয়
সেইটোয়ে তই এইটো ৰেচপনচিবিলিটি নলয় না এইটো বস্তুটো ইয়াতে সেই আপডেটটো বা চফৱেৰ ত তেনেগিলাক হয় মানুহৰটো বনাবও নেদিলাগ হয়
আহা আগতেটো এডিটিং এপ আছিল য'ত তুমি নিজৰ বস্তুবোৰ চেঞ্ কৰিব পাৰা কাপোৰ চেঞ্জ কৰিব পাৰা ড্ৰেছ কিবা বদলাব পাৰা হেৰি কৰিব পাৰা সেইবোৰ আছিল
আজিকালি আজিকালি তো ইণ্টাৰনেটৰ
আজিকালি অকল চেটজিপিটিয়ে ইউজ কৰে
মোবাইলটোত যি আজিকালি যি কিছুমানৰ যি এই ক'ৰবাৰ বাথৰুমৰ ভিডিঅ' কিবাব কি কিবা ইণ্টাৰনেটৰ কাৰণে মানুহত
বাথৰুমত মোবাইল লৈ যাব নালাগে ন
বাথৰুমত মোবাইল লৈ নেললেও বেডৰুমতো মোবাইলটো থাকলেও ত হয় না
অ হয় চাগে সেইটো সেইটো কত কলোচোন তোম তোমাক সেইটো দেখোন সিহঁতে দেখোন পাৰ্মিচন খোজেয়ে তুমি অফ কৰি দিয়া পাৰ্মিশনটো তেত
অফ পাৰ্মিশচন টো অফ কলিজেত পাৰ্টিকুলাৰ যিটো এপৰ কাৰণে লাগে সেইটো এপত যি বস্তুটো কাম নকৰা হৈ যায়
অ সেইটোও হয়
আত যেতো এইটো এই মহা বস্তু চব মানতো নালগা অৱস্থ নহয় ডাইৰেক্ট অসুবিধাৰ সৃষ্টি কৰি দিয়া না ই
উম হ'ব দিয়া কাটি দিয়া ফোনটো
অফিৰ লাভত কি আহিল মানে সুবি সুবিধাতো একেই নাই না
নাই সুবিধা একো নাই
ত ফিৰ
ত' ফিৰ কি আৰু যি অকনমান সুবিধা আছে সেইখিনি ইউজ কৰা বাকী অসুবিধা খিনি বাদ দিয়া
উম গা পিতটিম হৈত থাকা
অ'কে
উম